হেল্ল'
অ শুনি পাইছা নাই
অ শুনিছো শুনিছো মোৰ মাততো শুনিছা নে
উম শুনিছো শুনিছো কি কৰিছা
এইয়া তোমাৰ ইমান গৰম পৰিছে বুজিছ নে আমাৰ ইফালে একদম থাকিব পৰা নাই একদৰে ঘৰৰ পিছত ফালে গছ এজোপা আছে সেই গছজোপাৰ তলতে চাং এখন বনাই তাত বহি আছো
অঁ ভালেই কৰিৈছা ভালে গৈছা আমাৰ এইফালেও বহুত গৰম নহয় গম পাইছানে
উঁম
তোমাৰ একেবাৰে মানে থাকিবই পৰা নাই আৰু বহুত গৰম
উম
তাকে এতিয়া মানুহ বিলাকে মানে বহুত চিন্তা কৰিবলগীয়া হৈছে অঔ থাকিবলৈ
তাকেহে
বাকী ভাত পানী খালা নাই
উম ভাত পানী খালো বাৰু দেই মোৰ দেৰি হ'ল বাৰু খোৱা
আহ
উম
কিহে খেলাবা
তোমাৰ আজি মায়ে দালি বনালে তাৰপিছত আকৌ এই ডি মাছ চিলাই দিম তেনেকৈ ফ্ৰাই কৰি আমলেট বনালে সেয়াই খালোঁ
আহ অ অ ঠিকে আছে তেতিয়া বাকী খবৰ খাতি ভালেই নহয়
উম ভাল ভাল ভাল তোমালোকৰ ভাল নে
উম মোৰো ভালে ভালে বাৰু দেই তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা কি বাা মনত পৰিলে
উম সেইয়াাই আৰু তোমাৰ এইকেইদিন ধৰা ঘৰত আজৰিও নাই এ তোমাৰ ঘৰ সৰু সোৱা কাম ইটো সিটো কৰি থাকোতে সময় পোৱা নাই আকৌ তোমাৰ এই পথাঅ দিন যে ঘৰৰ মানুহ তোমাৰ পুৰা পথাৰত লাগি আছে
অ, অ, অ
তাৰ পৰা মই আজি বোলো অকমান আজৰি পাইছো মাহতো পথাৰলৈ নাই যোৱা আজি তোমালে ফোন এটা কৰোঁ তাৰপা কথা দুটামান আছে তোমাৰ লগত পাতো আলোচনা কৰোঁ
অ ভালে কৰিছা ভালে কৰিছা বাৰু দেই তাকে কি কথা আলোচনা কৰাৰ কথা ভাবি চাবা
উম এতিয়া এটা কথা আমি জানো
উম
এতিয়া ধৰা
হা, হা এই তোমাৰ মাতটো ফাটি ফাটি আহিছে দেই মোক শুনিব পৰা নাই
অ শুনিছা নে এতিয়া উ আমাৰ মানে ধৰা এতিয়া বৰ্তমানৰ যুগ আমাৰ বৰ্তমানৰ যুগটো এতিয়া
উম
আমাৰ যুগটো এতিয়া ইন্টাৰনেটৰ যুগ হৈ পৰিছে
অ ইন্টাৰনেটৰ যুগ হয়
হয় এতিয়া মানে কি হৈছে তোমাৰ যিকোনো কামতে আমি ইটাৰনেট ব্যৱহাৰ কৰো, ধৰা একদম সাধাৰণ কাম এটা কৰি বিভিন্ন জটিল কামলৈকে আমি ইণ্টাৰনেটৰ সহায় লওঁ তেনেক্ষেত্ৰত কি হৈছে আগতে ধৰা, আজিৰ পৰা প্ৰায় চাৰি পাঁচ বছৰ আগত কি হৈছে ইণ্টাৰনেট মানে ধৰা স্পীড আছিলে ইন্টাৰনেটৰ যিটো স্পীড সেই তোমাৰ আছিল ধৰা টু জি, থ্ৰী জি, এনেকুৱা ফৰ জি তেনেকুৱা আছিলে এতিয়া আজি বেছি দিন হোৱা নাই বাৰু কিন্তু আমাৰ মাজত এটা নতুন স্পীড আহি পৰিছে ফাইভ জি
ফাইভ জি, ফাইভ জি, হয়
হয়, তাৰপিছত ধৰা এতিয়া কি হৈছে এই ফাইভ জি নেটটো যে আহিলে ইয়াৰ পৰা আমাৰ ধৰা বহুত সুবিধাও হৈছে, তেনে আমি যদি কিছুমান ক্ষেত্ৰত, উম, কিছুমান ক্ষেত্ৰত যদি আমি চাওঁ তেনেহলে আমাৰ ইন্টাৰনেটৰ পৰা ধৰা আমাৰ যিটো ফাইভ জি ব্যৱস্থা আহিলে এই ফাইভ জি ব্যৱস্থাত কি হৈছে আমি যি কিছুমান এতিয়া ডকুমেন্টছ হওক বা কিছুমান ধৰা শিক্ষামূলক কিছুমান ভিডিঅ' থাকে বা বিভিন্ন ধৰণৰ আমাৰ ধৰা অফিচিয়েল কামৰ কিছুমান প্ৰজেক্ট থাকে, যিবিলাক ধৰা বহুত নেটৰ প্ৰয়োজন হয় সেইবিলাক চাবলৈ হ'লে তেতিয়া অ এতিয়া যেতিয়া আমাৰ ফৰ জি নেট আছিলে তেতিয়া কি হৈছিলে সেই বস্তুসমূহ আমি চাওঁতে, বা অধ্যয়ন কৰোঁতে আমাৰ বহুত নেটৰ প্ৰয়োজন হৈছিলে
নেটৰ প্ৰয়োজন হৈছিল
তেতিয়া এই, আনলিমিটেড বোলা বস্তুটো নাছিলে মানে সি এটা সীমাহে আছিলে টু বিহে ইউজ কৰিব পাৰিবা, কিন্তু ফাইভ জি নেটৱৰ্ক এনেকুৱা এটা বস্তু ফাইভ জি নেটৱৰ্কতো কি হয় এটা সাধাৰণ তুমি চাৰ্চ কৰিলে ইয়াৰ মানে আনলিমিটেড নেট পায়, তুমি যিমান মন যায়, সিমান ইউজ কৰিব পাৰিবা ফাইভ জি
অ, অ, অ সেইটোতো বহুত ভাল সুবিধা নহয় জানো
অ', এইটো এটা ভাল সুবিধা কাৰণ চোৱা তুমি কি যিটো বস্তু তুমি ধৰা, চাবলৈ আগৰ পৰা আজিৰ পৰা ধৰা দুবছৰ আগত তুমি চাবলৈ যিটো বস্তু হয় তুমি ধৰা তোমাৰ যিটো আমাৰ দ পেক আমি পাওঁ, ৰিচাৰ্জ ভৰালে সেইটোদি আমাৰ কাম নচলে তাৰ উপৰিও আমি কি হয়, এক্সট্ৰাকৈ পইচা খৰচ কৰি আমি বিভিিন মানে ধৰা, বহুত পইচা দিহে আমি সেই কামটো কৰিব পাৰিছিলো কিন্তু বৰ্তমান সময়ত কি হৈছে এতিয়া তুমি চাৰে তিনিশ টকা বা চাৰিশ টকীয়া এটা চাৰছ ভৰাই সেই একে খিনি বস্তুকে আমি বহুত কম খৰচত অধ্যয়ন কৰিব পাৰিছো যিহেতু আমাৰ নেটৰ কোনো সীমা নাই আমি ধৰা অসীম ব্য্ৱহাৰ কৰিব পাৰো, যিমান মন যায় সিমান ব্য্ৱহাৰ কৰিব পাৰো সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ বহুত সুবিধা হৈছে, আৰু কি হয় কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে তোমাৰ স্কুলত বুজোৱাৰ শিক্ষাদান কৰাৰ উপৰিও, তেওঁলোকে ঘৰত আহি মোবাইলত কিছুমান ক্লাছ কৰে এই ক্লাছসমূহত কি হয় বহুত নেটৱ প্ৰয়োজন এই ক্লাছসমূহত, তোমাৰ এই নেট সমূহ যে লাগে নেটবোৰ লাগে যে এইটো কি হয় যেতিয়া ফৰ জি আছিলে তেতিয়া তেওঁলোকে মানে অত্যধিক খৰচ কৰি সেইবোৰ পঢ়িবলগীয়া হৈছিলে বহুত পইচা দিবলগীয়া হৈছিলে কিন্তু বৰ্তমান যেতিয়া ফাইভ জি আহিলে তেওঁলোকে নিশ্চিন্ত মান যিমান মন যায় সিমান নেট খৰচ কৰি তেওঁলোকে মানে সীমাহীন অধ্যয়ন কৰিব পাৰে যাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত লাভ হোৱা দেখা গৈছে
লাভ হৈছে, লাভ হৈছে, নয় অ' গতিকে, সেইটো হিচাপত চাবলৈ গ'লে ইন্টাৰনেটে আমাক বহুত সুবিধা কৰিছে হয়, নহয়।
উম, উম।
এতিয়া আমাৰ। ধৰি লোৱা ইণ্টাৰনেটত তোমাৰ আমি তুমি কৈছা ইমানখিনি কথা হয় নহয় ইণ্টাৰনেটৰ উপকাৰৰ বিষয়ে। হয়, নহয়, ইণ্টাৰনেটে ধৰি লোৱা, এতিয়া আমি ইণ্টাৰনেটত যি কিছুমান বহুত নজনা কথা আমি ই ইন্টাৰনেটত জানিব পাৰো হয়নে নহয়। ইণ্টাৰনেটৰ সহায়ত বহুত কথা বুজিব পাৰো জানিব পাৰো আকৌ। কি হৈছে তোমাৰ এতিয়া ইণ্টাৰনেটত তোমাৰ এ আই বুলি এটা বস্তু আহিছে, গ'ম পাইছানে নাই। এ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কয় তাক যে এ আই কি হয় আমি ধৰি লোৱা কিবা এটা বস্তু নাজানিলে, আমি সেই বস্তুটো পৰা আমি অধ্যয়ন কৰিব পাৰোঁ। গ'ম পাইছানে নাই মানে এ আই টো এনেকুৱা এটা বস্তু যি মানে নজননা কথা একোৱেই নাই কি।
একোৱেই নাই হয়, হয়।
গতিকে, তাৰ পৰাৰা আমি আচলতে যিমান আমাৰ মন যায়, আমি যি বস্তু শিকিবলৈ মন যায়। আমি চ'ব সেইটো আচলতে শিকিব পাৰো হয়নে নহয়, সেই ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ ইণ্টাৰনেটৰ সুবিধাটো বহুত বহুত বেছি সুবিধা গ'ম পাইছানে। এতিয়া তোমাৰ ইণ্টাৰনেটৰ তোমাৰ সুবিধা ইমান বেছি যে এতিয়া তোমাক। মই কথাৰে মানে কৈ শেষ কৰিব নোৱাৰো হয়নে নহয়।
নোৱাৰো হয়।
গতিকে, এতিয়া তোমাৰ তুমি যিহেতু ইমানখিনি ইণ্টাৰনেটৰ উপকাৰৰ কথা কৈছা। গতিকে, মই ইণ্টাৰনেটৰ বিষয়ে আৰু ইমান বেছি নকওঁ আৰু। গ'ম পাইছানে উপকাৰৰ বিষয়ে। গতিকে, মই এতিয়া ক'ম তোমাৰ সেই ইন্টাৰনেটৰ ধৰি লোৱা অপকাৰৰ বিষয়ে গ'ম পাইছানে নাই। তুমিতো এতিয়া তুমি এতিয়া গ'ম পাইছা ইন্টাৰনেটৰ উপকাৰসমূহৰ বিষয়ে। কিন্তু হয়তো কিছুমান অপকাৰৰ বিষয়ে তুমি নাজানিবও পাৰা হয় নে নহয়।
হয়, হয়।
অ' সেইকাৰণে মই ভাবিছোঁ তোমাক ইটাৰনেটৰ অপকাৰৰ বিষয়ে অকণমান অৱগত কৰাই দিওঁ বুলি।
উম, ঠিকে আছে, ঠিকে আছে কোৱা।
মানে তোমাৰ এতিয়া আমি যেতিয়া বেছিকে ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ। গ'ম পাইছানে?
উম।
তেতিয়া কি হয়। আমাৰ সেই ইণ্টাৰনেটৰ ইণ্টাৰনেটটো ব্যৱহাৰ কৰিবলৈ কি হয় আমাৰ। টাৱাৰৰ প্ৰয়োজন গ'ম পাইছানে নাই। আমাৰ টাৱাৰ বিলাকে তোমাৰ চেটেলাইটৰ পৰা তোমাৰ ইন্টাৰনেটটো সংগ্ৰহ কৰে। তাৰপৰা আমাৰ মোবাইললৈ পঠিয়াই হয় নে নহয় বা আমাৰ সকলোতে। বিয়পি থাকে ইণ্টাৰনেটটো এতিয়া গ'ম পাইছা। যিহেতু টাৱাৰৰ পৰা এটা ৱেভ ওলায়।
উম।
গ'ম পাইছানে। সেই টাৱাৰৰ টাৱাৰৰ পৰা যিটো ৱেভ ওলাই গ'ম পাইছানে? মানে তোমাৰ যিটো তোমাৰ ৰে ওলাই মানে, সেইটোৱে কি কৰে। তোমাৰ, আমাৰ যি স্বাস্থ্য। গ'ম পাইছানে, আমাৰ যিটো স্বাস্থ্য আছে বৰ্তমান সেই স্বাস্থটো বহুত ক্ষতি সাধন কৰে।
হয়, হয়।
তাৰ লগতে কি হয়, তোমাৰ এতিয়া তুমি দেখিছা এতিয়া কিছুমান চৰাই দেখি দেখি ছানে বাৰু, এতিয়া দেখিবলৈ নাইকিয়া হৈ গ'ল। হয় নহয় বাৰু, অ' মানে বহুত চৰাই এনেকুৱা আছে, তোমাৰ বিলুপ বিলুপ্তি হৈ গ'ল। গ'ম পাইছনে? ইয়াৰ মূল কাৰণটোৱেই হৈছে ইণ্টাৰনেট। ইণ্টাৰনেটৰ টাৱাৰসমূহ, তোমাৰ এতিয়া মই তোমাক কৈছোঁ। সেই টাৱাৰৰ যি সমূহ ৱেভ ওলায়। গম পাইছানে? টাৱাৰৰ পৰা তোমাৰ যিখিনি তোমাৰ ৰে ওলাই সেই ৰে খিনি কি কৰে গম পাইছানে নাই, সেই চৰাই বিলাকৰ মানে, চৰাইবলাকৰ যিটো দিশ নিৰ্ণয় কৰাৰ শক্তি থাকে। হৈছে নে, সেই শক্তিটো একেবাৰে পুৰা ধ্বংস কৰি পেলায়।
উম, উম, হয়।
সিহঁতে মানে তোমাৰ অ, ৰাস্তা চিনি নোপোৱা হৈ যায় গম পাইছানে?
উম,
আৰু তোমাৰ সিহঁতক মানে, তোমাৰ সেই ইণ্টাৰনেটৰ যিসমূহ ৰে' সেই ৰে'টোৱে মানে স্বাস্থ্যৰ হানি কৰে গম পাইছা। সেইকাৰণে কি হ'য়, সেই চৰাইবিলাক মানে বহুত চৰাই তোমাৰ মৰি গৈছে। গম পাইছানে। কেৱল সেই ইণ্টাৰনেটৰ ৱেভবিলাকৰ ফালৰ পৰা গতিকে সেই ক্ষেত্ৰত কি হৈছে আমাৰ চৰাইবলাকৰ তোমাৰ বহুত বিলুপ্তি পথত আগ বাঢ়িছে গম পাইছাঁ নে নাই।
আগ বাঢ়িছে হয়।
ইতিমধ্যে তোমাৰ বহুত বিলুপ্তি বিলুপ্ত হ'লেই মানে এতিয়া চৰাই গম পাইছানে। তাৰ ফলত কি হ'য়, এতিয়া তোমাৰ ইন্টাৰনেটৰ টাৱাৰৰ পৰা কি হয়। সেই আমাৰ মাটিতো প্ৰভাৱ পৰে বহুত।
উম,
এতিয়া ধৰিলোৱা তুমি চাবাচোন দেই ইণ্টাৰনেটৰ। টাৱাৰ যোন কন জেগাত বহাব সেই জেগা কনৰ পৰা প্ৰায় মানে তোমাৰ এক কিলোমিটাৰ, দুই কিলোমিটাৰলৈকে কি হয়। তোমাৰ মাটি, মাটিবিলাকত খেতি বাতি ভালকৈ নহয় চাবাচোন।
নহয়, অ,
অ, একেবাৰে নহয় বুলি কোৱা নাই। মানে তোমাৰ খেতি বাতি হেৰি বিলাক কমি যায়। ফচল বিলাকৰ উৎপাদনটো কমি যায়। মানে কি হয় আমাৰ যি তোমাৰ মাটিৰ উৰ্বৰা শক্তিটো সেই উৰ্বৰা শক্তিটো হ্ৰাস হৈ যায় মানে।
হয়, হয়।
আকৌ কি হয়, তোমাৰ সেই ধৰি লোৱা এতিয়া মাটিত যে তোমাৰ কিছুমান অ, শিখ মানে তোমাৰ কি হ'য়। খেতিয়কৰ বন্ধু বুলি কয় যে কিছুমান। কপৰুৱা আছে যে ধৰি লোৱা এতিয়া। এনেই সাধাৰণ ভাৱ তো কেঁচুক কয় দেই কেঁচুক আমাৰ। অ, খেতিয়কৰ বন্ধু বুলি কয় হয়ে নহয় গতিকে। গতিকে কি হয় তোমাৰ সেই ৱেভৰ পৰা ইণ্টাৰনেটৰ ৱেভৰ পৰা। পৰা কি হয়, এনেকুৱা পোক পৰুৱা বিলাকৰ মানে ধ্বংস। হৈ যায় মানে সিহঁতি মৰি যায় অ, কেঁচুবিলাকৰো মানে ক্ষতিসাধন হয় যাৰ ফলত কি হয় আমাৰ। যি মাটিৰ উৰ্বৰা শক্তি সেই উৰ্বৰা শক্তিটো দিনক দিনে কমি আহিছে। বুজি পাইছা। গতিকে সে সেই তেনেকুৱা মানে বহুত অপকাৰ আছে ইণ্টাৰনেটৰ গম পাইছা নে।
হয়। অ,
এতিয়া সেইকাৰণে কি হয় আমি ইন্টাৰনেটৰ ব্য্ৱহাৰটো। জানো হয়, নহয় আমিতো জানো ইন্টাৰনেটৰ ব্যৱহাৰটো। গতিকে আমি ইণ্টাৰনেটৰ যি সঠিক ব্যৱহাৰ আমি সেই সঠিক ব্যৱহাৰ কৰিব লাগে। মানে আমি। ইণ্টাৰনেটটো হ'ল ব আমি ইমান বেছি ইন্টাৰনেটৰ ব্ৱহাৰটো কৰিব নালাগে গম পাইছানে নাই। কাৰণ কি অ, কাৰণ কি হয় আমি যিমানেই ইণ্টাৰনেটৰ বেছি। ব্যৱহাৰ কৰিম কি হ'ব আমাৰ স্বাস্থ্যৰ সিমানেই হানি হ'ব গম পাইছা নাই। গতিকে আমি ইণ্টাৰনেটৰ ব্যৱহাৰটো কম কৰিব লাগে কাৰণ ইণ্টাৰনেটটো। তটো তোমাৰ মোবাইল ফোন বা কম্পিউটাৰত থাকিবই হয় নে নহয়। তালেহে আহিব ইণ্টাৰনেটো গতিকে আমাৰ মোবাইল ফোনটোতো স্বাস্থ্যৰ কাৰণে বহুত বেয়া। গতিকে কাৰণে কি কৰিব লাগে আমি ইটাৰনেটৰ ব্যৱহাৰটো কম কৰিব লাগে। আচলতে ব্যৱহাৰ কৰিব লাগে মানে বিভিন্ন নজনা কথা জানিবলৈ আমি শিকিবলৈ বুজিবলৈ ইণ্টাৰনেটৰ ব্যৱহাৰটো কৰিব লাগে। গম পাইছা। বাকী তুমি এতিয়া বহুত কথা আছে আৰু ইণ্টাৰনেটৰ বিষয়ে কবলৈ। এতিয়া তোমাৰ সময়তটো যিহেতু তাকৰীয়া। সেই সেইবাবে তোমাৰ ইমান বেছি কথা আলোচনা নকৰোঁ আৰু মানে নকওঁ আৰু এতিয়া বাকী তুমি এতিয়া অ'। ইণ্টাৰনেটৰ ওপৰত আৰু কিবা কথা ক'বলৈ মন আছে নেকি তোমাৰ?
হয়, আচলতে তেনে ক্ষেত্ৰত আমি প্ৰায়খিনি কথা আলোচনা কৰিছো ইন্টাৰনেট টৰ তথাপিও মানে কি হৈছে বৰ্তমান যুগৰ ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে ইন্টাৰনেটে মানে মানে সু প্ৰভাৱ দিছে। তেনেদৰে তাৰ পৰা কি হয় ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত কুপ্ৰভাৱো পৰা দেখা যায় দেই। এ বৰ মানে বহলকৈ আলোচনা নকৰো হ'লেও মানে কি হয় ইণ্টাৰনেটটো যেতিয়া ছাত্ৰ ছাত্ৰীয়ে বেছি ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকৰ কি হয় সৎ কামত ব্যৱহাৰ কৰিলে আচলতে ভালেই। কিন্তু কেতিয়াবা যদি কি হয় সৎ কামত ব্যৱহাৰ কৰে তেওঁলোকৰ শিক্ষাৰ প্ৰতি শিক্ষাৰ ওপৰতো প্ৰভাৱ পৰে আৰু কি হয় তেওঁলোকৰ স্বাস্থ্যৰো অৱনতি ঘটে। মানে কি হয় যেতিয়া বেছিকৈ মোবাইল চাব ইণ্টাৰনেট ব্যৱহাৰ কৰিব তেতিয়া তেওঁলোকৰ চকু বেয়া হ'ব পাৰে বা তেওঁলোকৰ যেতিয়া চকুত প্ৰভাৱ পৰিব। তেতিয়া লগে লগে তেওঁলোকৰ মগজতো প্ৰভাৱ পৰিব। কাৰণ চকু মগজু সকলোবোৰ ধৰা এটা